কি কৰিছ'? এয়া মই শুই আছিলোঁ ৰবা তুমি
অ', আছোঁ আছোঁ অ', আছোঁ এই বিশ্ৰাম কৰি আছোঁ
অ', মই মানে এতিয়া উঠিলোঁ আৰু চা, মানে ল'ৰা টিউচন টিউচন মাষ্টাৰ আহিছিল তেওঁক চাহ দিলো
কিহৰ?
মানে বনাই লুচি বনাই পেলাই চাহ দিলো
বাকী আহাৰ গ্ৰহণ কৰিলে দুপৰীয়াৰ?
অ', কৰিলোঁ কৰিলোঁ আৰু তুমি?
কৰিলোঁ আজি মই মানে পৰম্পৰাগত খাদ্যয় খালো অসমীয়া
উম, মই মানে পন্টা ভাত যে
অ', অ',
পন্টা ভাতে খালো আজি যে ইমান গৰম পৰিছে মানে, সেইকাৰণে পন্টা ভাত খাইনে আপোনালোকে?
অ', অ', খাওঁ ভাল লাগে ন' খাই?
অ', ভাল লাগে মানে আলু অ' চেলুঙতে কিবা কিবি ব্যঞ্জন কৰিলো আৰু।
অ', অ',
মানে আলু পিতিকা কৰিলোঁ মানে দালি বতিলো আৰু মাছ যে মাছটো পুৰিলো। মাছ পোৰি খাই নিছো ভাল লাগে খাই ন'? এনেকৈ আৰু তিল খোৱা নে, তিল বতা খোৱা নে?
খাওঁ মই খাওঁ বাৰু খাওঁ
অ', কলা তিলটো তিলটো। এ বটিছো আৰু মেচিনতেই গ- লো বাৰু এা খালো ভাল লাগিছে মানে বহুত তৃপ্তিৰে খালো আজি ভাত খাজ-
অ'হ, ভাল পাওঁ মানে তুমি-
অ', আপুনি কি খালে আজি-
মই সেয়া বনালো ভাত কেৰেলা ভাজিলো।
হয়।
তাৰপিছত আকৌ জিকা জিকা জানানে জিকা?
অ', জিকা জিকা জানো জানো।
এতিয়া অলপমান মানে মৰি লৈ ভাজিলোৱে। পানী দিয়া নাই মানে এনেওতো পানী উঠি যায় ন' জিকাটোত সেইটো বনালো। পনীৰ আছিলে পনীৰো বনালো অলপ আলুৰে বনালো আজি আৰু বেলেগ বনাই নাথাকিলো।
অ', পনীৰ কিহেদি বনালে?
আজি আলু আৰু বিলাহী।
অ' হয় হয়। পনীৰ মানে খায়ে থাকে আপোনালোকে।
মই পন পনীৰতটো খাওঁ বাৰু বাকী মাছ মাংসটো নাখাওঁ যে সেইে। সেইটো চলে আৰু আমাৰ।
অ' মাছ মাংস মানে ঘৰত কোনোৱে নাখায় নেকি?
নাই, নাই নাখায় নাখায়। মায়ে খায় বাৰু মায়ে মই নাখাওঁ মায়েও নোখোৱা হ'ল আৰু এতিয়া। লৰাও নাখাই সিও মানে ইচ্ছা নকৰে খাবৰ কাৰণে। সিও বেয়া পায় আৰু কি কৰিব নাখালে আৰু খোৱাব নোৱাৰা যুৰ কৰি সেনেকুৱাই।
অ', হয় নিশ্চয়। ভালে হৈছে বাৰু এতিয়াৰ পৰা ল'ৰা শিকিছে আৰু। আৰু ঘৰৰ এজনে নাখালে আৰু মন বেলেগে কেনেকৈ খাব ন'।
আবা ইচ্ছা নকৰে আৰু মই নাখাওঁ কাৰানে আকৌ মায়ে। হৈ গ'ল এই পনীৰটো সেইকাৰণে মানে থাকে আৰু পনীৰটো মানে দুই দিনত কালিও খালো কালি গোটেই খিনি নাখালো আজি আধা খিনি আজি খালো সেনেকে দাইল তো মই ইমানতা ইমান ভাল নাপাওঁ। মাটি দাইলটো ভাল পাওঁ। মাটিদাইলত যে পচলা দিয়ে যে পচলা কল পচলা দি কি ভাল লাগে ন'।
অ ভাল লাগে আৰুণ্ট কঠালৰ গুটিও দিবাচোন মিহলি কৰি মিহলি
কঠালৰ গুটি মাটি দাইলৰ লগত দিব লাগে আৰু এনেকে এ ভাল লাগে আৰু এইবিলাক খাদ্য। পচলা ভাজি।
ভাল লাগে ভাল লাগে। অ' কলগছৰ যে একো বস্তুয়ে পেলনি নাযায়।
নাযায় নাযায়। কলগছৰ পৰা সয়াই কলডিলটো ব্যৱহাৰ হয়। কলদালো ব্যৱহাৰ হয়। পাতটোৰ বাহিৰে নেকি? পাতটো ভগৱানৰ ওচৰত। ব্যৱহাৰ কৰে।
হ পাতটো হয় গোটেইখিনিয়ে হয় একো পেলনি নাযায়। কলাখাৰ বনাব পাৰি।
অ পানী যে কলৰ পানী খালে বহুত মানুহৰ বেমাৰ ভাল হৈ যায়।
অ অ এইটো শুনিছো বাৰু মই কেনেকুৱা খাইনো এইটো?
সেইটো মানে মানে কলডালৰ মানে কাগজডালত আৰু উ দে এনেকে অলপ বিন্ধা কৰি পেলাই মানে পাইপৰ নিচিনা কিবা এডাল এনেকে পাইপ এডাল দি দিলা তাৰপিছত ত তলত গিলাজ এটা পাতি থলে এনেকে ককাইদডলেৰে পানী আহি আহি গিলাজটো পৰিযাব যাব মানে
পানী কিন্তু ওলাই ভিতৰৰ পৰা পানী
ওলাই ওলাই পানী থাকে যে কলডলেনো মানে পানীয়ে ন সিজি সিজি থাকে সেইকাৰণে অ সেই পানীটো খালে বহুত দেহৰ বোলে বহুত বেমাৰে কাট যায় সেটো বাৰু খোৱা নাযায় কিন্তু খালে খাব পাৰিলে বহুত ভাল আৰু জুবিন গাৰ্গেতো বহুত খাইছিলে সেইটো গছৰ পানী।
হয় নেকি, অ কৈছিলি নেকি?
জুবিন গাৰ্গে জুবিনদাই এনেকে কৈ পেলাই মানুহে কয় সেতু কিন্তু আগৰ পৰা জানো মই ইমান এটা মই গম নাপাই ছিল বহুত মানুহে এইতো খায়ে এইটো ব্যৱহাৰ কৰে ম খাম ৰবা কৰি চাব লাগিব ৰবা চোৱা নাই সেনেকে
উম উম মানভুক কল এইটো বহুত ঔষধি গুণ আছে
অ হয় দে বহুত খিনি গুণাগুণ মানে আছে আৰু পানী খিনিতে মানে ন মানে পানী এটো একো নালাগে পানীনিয়ে এইটো খাইবা কেনেকুৱা লাগে মই নাজানো কিন্তু বহুতে কৈছে আৰু কছে পানী আৰু পানী যে নে লাগে এনেকে আৰু
অ মানে যে গোন্ধ এটা পাই আৰু মানে কলগছৰ মানে
অ সেইটো পাই সেইটো ভালো লাগে গোন্ধটো। ভাল লাগে কল কল পচলাৰ গোন্ধ, জলকিয়া গোন্ধ বহুত ভাল লাগে মোৰ গোন্ধ পাই
বাকী কল পচলা টো কেনেকৈ খোৱা তোমালোকে? কলপচলা মানে এইটো কলফুৰ যে কলফুল যে কলফুলটো কেনেকৈ খোৱা?
কল ডিলটো
কলডিল হয় হয়।
বৰা ভাজি খাইও ভাল লাগে।
অ বেচনৰে ভাজি খাই পাইছা নে?
অ বেচনৰে ভাজি আকৌ বৰা কৰি খাই অ খাই পাইচা মই নাজানো সৰু সৰু কৰি কাটি অলপ ব অলপ বঅ হেই কৰি উৱাই লব লাগে আৰু ইফালে সৰু সৰু কৰি এ সৰু সৰু কাটি পেলাই অলপ উহাই লৈ পেলাই ধৰা উঠাই দিলা পানীৰ পৰা আঁতৰাই দিলা দি পেলাই বেচন আৰু হালধি এনেকে গোটেইখিনিয়ে এ সেই কৰি মিছ কৰি গোটেইখিনি সানি ললা, লৈ পেলাই বৰা ভাজি বনাই দিলা বহুত ভাল লাগে খাই।
মই খাইপোৱা নাইতো, খাই পাইছা তুমি?
অ খাই পাইছো, খাই পাইছো।
নাইটো হাই পোৱা নাই মই কেৱল মানে অ খাই পোৱা নাই মই। এই দীঘল দীঘলকৈ মানে পাতল পাতল
অ অ
মানে কলডিলটো ধৰা যেনেকুৱা আকৃতিৰ হয়, মানে সেইটো আকৃ তিয়ে তুমি মানে দীঘল দীঘলকৈ কাটিবাচোন এনেকৈ পাতৰ পাতৰ কাটি, মছলা-চচলা সানি বাচনৰ লগত সেনে কে বেচনত ডুবাই ভাজিব লাগে তেলত বৰ ভাল লাগে।
অ হয় নেকি মই সেনেকে খাই পোৱা নাই দেই।
দেখাত মানে মাছ মাছ ভজাৰ দৰে লাগে আৰু ডাঙৰ ডাঙৰ হয়
অ অ অ অ সেয়া হ'ব মানে নিৰামিষভুজি কাৰণে ভাল আৰু ন খাদ্যবিলাক
অ এতিয়া তুমি নিৰামিষ খোৱা, নিৰামিষ ভুজি হয় তুমি এতিয়া সকলো বস্তুবোৰ সদাই বেলেগ বেলেগ কৈ সাবা পৰা নিয়ম- ইয়াতে বহুত মানে আছে আইটিম মানে বিভিন্ন ব্যঞ্জন আছে
অঁ ভেদাইলতা বৰা ভাজি খাই পাইচা তুমি ভেদাইলতাটো- এনেকে পাতটো সৰু সৰু কৰি কাটি পেলাই এনেকে একে মই যেনেকল কল ফুল কলডিলে- বৰা তেনেকে ইটো পাতো এনেকে বইল অলপ বইল কৰিব নালাগে- সেইটো মানে কাটি পেলাই বেচন লগত পৰা যি মছলা দিয়া অলপ ৰহন দিব পাৰা নহৰু অলপ দিব পাৰা দি পেলাই লগ কৰি পেলাই সানিলা জ্বলা দিলা আদা নহৰু অলপ দিলা গোটেইখিনি বেচনদি মিক্স কৰি পেলাই ধুনীয়াকে সানি ললাই লৈ পেলাই সৰু বৰা দিয়া- বেছি তেল দিব নালাগে অলপ অলপ তেলত বনাবা লাগে-
মানে কি ভেৱেলীলতাখিনি মান ভেৱেলিলতা খিনি কুটি ললো লৈ মানে মছলা দিলো তাত-
অঁ মছলা দি বেচন দিলা সেই সেনেকেই আৰু সেনে-
পিয়াজো দিব পাৰিনে?
অঁ দিব পাৰি তুমি যদি খোৱা দিবা নখোৱা ধৰা সৰু ল'ৰা ছোৱালীয়ে নাখাব নে? এনে ধৰা বেচনটোতো খাব ইচ্ছা নকৰে অ' জলকীয়া নাখাই ন- আৰু পাতটো বহুত ভাল ন ঔষধি বস্তু হয় ঔষধি মানে সেই আৰু। খাদ্য হয় নে নহয় সেনেকে সেনেকে খাব পাৰা।
উমঁ উমঁ উমঁ।
এই খাবাচোন এই চব বস্তু মানে মান্যতা আছে আৰু তুমি জানিলে-
হয়ঁ মানে কি নিৰামিষৰে বহুত বোৰ মানে ব্যঞ্জন আছে-
আছে আছে ন মানে গোটেইখিনি বছৰে পোন্ধৰ বছৰ মান- এয়া মানে তুমি নিৰমিষ নিজে তুমি খাদ্য তুমি বাৰীত ওলাই যোৱাচোন কিমান বস্তু পাবা তুমি কচুপাত- কচু তেনেকে-
হয়ঁ হয়ঁ কলা কচুটো খোৱা নে তোমালোকে?
অঁ মই খাব মই ভাল- পাওঁ কলা কচু-
সেইটো মানে হয়ঁ হয়ঁ সেইটো মানে ভাল ন বহুত দেহৰ কাৰণে-
বহুতবাৰ ভাল বহুতেই ভাল খালে মানে বহুত- ভাল আৰু তোমাৰ মানে ছালটোৰ কাৰণেও ভাল তোমাৰ- গাৰ ছালটোও মানে ভাল আৰু আইৰনৰ কাৰণেও ভাল। বহুত ভাল তুমি খাব ল'ৰা ছোৱালী পাৰিলে ক'ব লাগে যে নাখায় ন ইহতে তাতে ইচ্ছা নকৰে মানে লগ নোপোৱা খোৱাবা গম নোপোৱাকে উমু গম নোপোৱাকে মানে দি পেলাই- ভাতৰ লগতে সানি পেলাই এনেকে-
অঁ সেনেকৈ দিব পাৰি-
ভেৱেলিলতা তুমি দিবাচোন তেনেকে মানে সিঁহতেতো ধৰা নাখা- অঁ 'এনেতো নাখায় ন তুমি তেনেকে বনাবাচোন। বহুত ভাল লাগে অলপ সৰু সৰু তেল মচমচীয়া কে ভাজিবা- এমদম মানে ধুনীয়া লাগে খায় হয় মই মানে -
আৰু সেই অঁ অঁ হয় যে আৰু এটা খাই ৰ'বা নৰসিংহৰ পাতৰ বৰা খাই পাইছা।
নাই নাই নাই নৰসিংহ পাতৰ খুৱা নাই।
অঁ খাবাচোন মই খাওঁৱে এইটো আমাৰ আছে মানে নৰসিংহৰ পাত যে পাততো যেনেকুৱা- ঠাৰিদাল আছে দীঘল দীঘল সেনেকৈ ছিঙিব লাগে তুমি দীঘল দীঘলকৈ আৰু বেছি বেচনত মছলা খিনি সানি ল'বা অলপ জলকীয়া গুড়ি দিবা জিৰা দিবা অলপ- বেলেগ মছলা নালাগে জলকীয়া গুৰি আৰু জিৰাত ইজে হব তাৰ পিছত তেনেকৈ মছলাৰ নিমখ দিবা এনেকৈ সানিবা মচ চনৰ লগত মছলা খিনি খানি পাতগেইটা সেনেকৈ ডুবাই ডুবাই ভাজিবাচোন ইমান মানে সোৱাদ লাগে বহুত ভাল অ বাবুও মানে বহুত ভাল পায় এইটো খাই মানে পকৰাৰ দৰে লাগে যে মৰমৰীয়া হৈ যায়
অ এইটোকে খোৱাব পাৰা নহলে দেখোন আমাৰ ৰপচিটো নাই ৰবা গছডাল নাই
আছে আছে এবাৰ আছে আৰু বাৰ গছলা পাত বোৰ বহুত কোমল হয় খাই বহুত ভাল লাগে বহুত ভালে যাব নাই হয় হয় আছে নৰহিংৰ গছ আছে আমাৰ স্বামীয়ে মানে অলপ চলপ খেতি কৰে মানে ঘৰতে
অ অ ভাল দে ভাল
নকৰে আৰু এইবোৰ
এইবিলাক কৰিব পাৰিলে নিজৰ স্বাস্থ্যটোৰ কাৰণেও ভাল আৰ পৰা অলপ ভেজাল খিনি ভেজাল বস্তু খাব পাৰে অ ভেজাল নোৱা বস্তু খাব পালা অলপ তুমি আৰু সেইবিলাক আজিকালি ধৰা অলপ ভয় লাগে ন খাদ দ্য বিলাক খাবা চব্জি তবজি খাব কাৰনে এনেকে ধৰা তেওঁক যদি কৰে কিন্তু সেনেকে খাবা অলপ চলপ কৰি খাই থাকিবা
হয় তেওঁ মানে ৰাতিপুৱাৰ পৰা মানে এই ৰাতিপুৱা সোনকালে উঠিও কৰে মানে এ হন অ খেতি কৰি বহুত ভাল পায় মানে ভাত পায় আৰু মানে আকৌ জলকীয়া কৰিলে আৰু ভেন্দিও কৰিলে এনেকুৱা আৰু জলকীয়া কৰিলে আত এ তিয়া উঠাইছে জাতিলাও ৰঙালাও এনেকুৱা আৰু
অ ৰঙালাও আগবোৰ চোৱা নে বাক কোমল
অ ভাল লাগে ভাল লাগে আগটো খাই বহুত ভাল লাগে ন আৰু বেহাৰেৰে বেহাৰ দিব লাগে ন
বেহাই দি পেলাই এনে তুমি বেহা নিদিয়াকে ভাজি খাব পৰা
উম ত ক'ল খাৰো দিয়ে নেকি হাৰেৰেও খায় ন
অ খা অ খাৰ মানে বেছি সাৰ নহয় আৰু অ অ অ পাতটো সৰু পাতটো কাটি কাটি কলা খাৰ দি খাই অ ইমান ভাল লাগে খাই মই নিব খাব মন যায় এইবিলাক
ত মাছৰ গুৰিও দিব পাৰি মানে
অ পাৰি পাৰি চবৰে নিজৰ নিজৰ সোৱাদৰ কথা আ ন মানে এ মই ভাল নাপাওঁ ত মই নাখাওঁ তোমালোকে ভাল পা খোৱা নকিয় আৰুচোন কিু খাৰ মাছ নিদিয়াকো উ মানে ভাল লাগে খাই
নহৰিতো দিব লাগে কিন্তু নহৰি দিলে বহুত লাগে জলকীয়াও দিব ল লাগে অ মই মানে শাক শাকটো খাই ভালে পাওঁ বাৰু বেয়া নাপাওঁ
অ অ পালেং শাকতো ভাল পাওঁ
অ পালেং শাকতো মাছৰ লগতো ভাল লাগে এ পালেং শাকৰ চব্জি খাই ভাল লাগে
অ ভাল লাগে চব বস্তুৱে মানে খাই ভালে লাগে
ভাল ভালকৈ বনাব জানিলে ভাল লাগে আৰু এই
চপ ভাল লাগে অ অ সেইটোৱে কথা বনাব জনা লগ বনোৱা কি বহুত বস্তুয়ে আছে তুমি খাব জানিলেই হ'ল
অ সেহটোৱে অ
আনহে এইগিলা বিছ যে আজি কি বনাম, আজি কি বনাম, কিন্তু কোনো কথাই নাই চব আছে। বিচাৰিলে হ'ল, পাতৰ পৰা বস্তু বনাব পাৰি। চজিনা চজিনাৰ পাতটো খাব পাৰি।
চজিনাৰ পাত খাব পাৰি নেকি, মই খোৱা নাই কিন্তু।
কি, খোৱা নাই, বাপেৰে। টো বিৰাট ভাল লাগে, মানে, মানে এইটো ঔষধি, বহুত ভাল ঔষধি এইটো।
চজিনাৰ পাত খাই নেকি?
চজিনাৰ পাতটো তুমি বাবুহঁতকো খোৱাবাচোন, বহুতেই ভাল আৰু বহুতেই। এ অলপমান মান মানে, পাতটো ছিঙি বহুত কোমল পাতটো ন।